কি মই এ, বেংকিং ব্যৱস্থাৰে ইয়াৰ আধুনিক ৰূপান্তৰৰ বিষয়ে এক অত্যন্ত বিস্তৃত আৰু গভীৰ আলোচনা এটা আ, উম, কৰিব বিচাৰিছোঁ যে বেংকিং ব্যৱস্থা এখন দেশৰ আ, অৰ্থনীতিৰ মূৰৰ হাৰ বুলি ক'ব পাৰি। যিদৰে মানুহৰ দেশত ৰক্ত চলাঞ্চল উ, দেশত ৰক্ত চলাঞ্চল প্ৰণালী হয় অবিৰত ভাৱে চলি থাকে ঠিক তেনেদৰে বেংকিং ব্যৱস্থাই দেশৰ অৰ্থনৈতিক লেনদেন চলাই ৰাখে। বেংক কেৱল টকা জমা লোৱা আৰু ঋণ দিয়াৰ মাজতেই সীমাবদ্ধ নহয় ই সঞ্চয় গঢ়ি তোলে। এ, বিনিয়োগ অ' উৎসাহিত কৰে আৰু অ' উদ্যোগ বিকাশ কৰা আৰু অৰ্থনৈতিক স্থিৰতা বজাই ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আধুনিক যুগত বেংকিং ব্যৱস্থা বহুতো বেছি উন্নত যেনেকৈ ডিজিটেল আৰু প্ৰযুক্তি নিৰ্ভৰ হৈ পৰিছে সেইবোৰৰ বাবে। গতিকে বেংকীং ব্যৱস্থাটো আজিকালি আমাৰ দেশত বহুতো উন্নত পাই আছে। সকলোৱে এইটো ব্যৱস্থা কৰিছে আৰু এইটো সময়ে সময়ে ল লাহে লাহে বৃদ্ধি হৈ আছে। আমি দেখিব পাইছোঁ যে আমাৰ দেশত এ, দেশৰ সেই বেংকিং ব্যৱস্থাৰ লগতে বাহিৰৰ দেশৰ পৰাও বেংকিং ব্যৱস্থাবোৰ আহি আছে, গ্ৰহণ কৰা হৈ আছে। যিটোৰ বাবে আমাৰ দেশৰ সাধাৰণ জনতাই অতি সহজতে নিজৰ উপাৰ্জনবোৰ ভালদৰে নি-নিয়োগ কৰিব পাৰি আছে আৰু যদি অতি সুন্দৰকৈ যদি মই এ, ক'ব বিচ এ, এটা বিষয়ে ক'ব বিচাৰিছোঁ যে মই সম উম, যদি আমি বেংকিং ব্যৱস্থাৰ ইতিহাসলৈ চাওঁ তেন্তে দেখিম যে আগতে মানুহে নিজৰ টকা ঘৰত বা মাটিত এ, পুথি ৰাখিছিল। পাছত ধীৰে ধীৰে বেংকৰ ধাৰণা আৰম্ভ হ'ল, আৰম্ভণিতে বেংকসমূহ কেৱল সুৰক্ষিতভাৱে টকা ৰাখিবলৈ ব্যৱহাৰ কৰা হৈছিল কিন্তু সময়ৰ লগে লগে বেংকে ঋণ প্ৰদান বিনিয়োগ আৰু বিভিন্ন আৰ্থিক সেৱা আগবঢ়াবলৈ আৰম্ভ কৰিলে। আমি বেংকিং ব্যৱস্থা এখন পূৰ্ণাংগ অৰ্থনৈতিক প্ৰণালী হিচাপে পৰিগণিত হৈছে। তোমাৰ কি এ, তুমি কি ক'বা এই বিষয়ে?
অ' আৰু মই ক'বলৈ বিচাৰিছোঁ যে বেংকৰ মূখ্য কাৰ্যসমূহৰ ভিতৰত প্ৰথমে আহে জমা গ্ৰহণ। মানুহে নিজৰ উপাৰ্জনৰ এটা অংশ বেংকত জমা ৰাখে যাৰ ফলত তেওঁলোকে সুৰক্ষা আৰু সুদ দুয়োটাই লাভ কৰে। এই জমা ধনৰ ওপৰত ভিত্তি কৰি বেংকে ঋণ প্ৰ এইটো এক অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়া। কাৰণ ই' অর্থ নিতিৰ টকাৰ প্ৰভাৱ বজাই ৰাখে, যদি বেংক নাথাকে তেন্তে ই' প্ৰভাৱ বেয়া শব্দ হ'ব পাৰে। ইয়াৰ লগতে ঋণ প্ৰদানো বেংকৰ এটা গুৰুত্বপূৰ্ণ কাৰ্য। বেংকে ব্যৱসায়ী কৃষক উদ্যোগী আৰু সাধাৰণ মানুহক বিভিন্ন উদ্দেশ্যয় ঋণ দিয়ে। উদাহৰণ স্বৰপে, ঋণ গ্রহ ঋণ গৃহ, শিক্ষাৰ ঋণ ঘাৰী ঋণ, আৰু ব্যৱসায়ী ঋণ। ই' ঋণসমূহ মানুহৰ জীৱন উন্নত কৰে আৰু নতুন সুযোগ সৃষ্টি কৰে। বিশেষকৈ ক্ষুদ্ৰ আৰু মধ মধ্যম উদ্যোগৰ বাবে বেংকৰ ঋণ অতি প্ৰয়োজনীয়, আৰু ইয়াৰ লগতে আধুনিক যুগত ডিজিটেল বেংক কিঙও এক বিশাল বিকল- বিপ্লৱ আনিছে বুলি মই ভাবো। এতিয়া কি হয় জানে, এতিয়া মানুহে বেংকৰ শাখালৈ নোযোৱাকৈ সকলো কাম কৰিব পাৰে। মোবাইল বেংকিং, ইণ্টাৰনেট বেংকিং আৰু ই' এটি এমৰ সহায়ত, যিকোনো সময়ত এটা স্থানৰ বিল পৰিশোধ আৰু বেলেঞ্চে কৰিব পাৰে। আৰু ইয়াৰ ফলত সময়ৰ যথেষ্ট সঞ্চয় হয়। আৰু কামো সহজ সৰল ভাৱে হৈ যায়। আৰু বিশেষকৈ এতিয়া ইউ পি আই ব্যৱস্থা চাই ভাৰতত এক নতুন যুগৰ ঘোষণা কৰিছে। এতিয়া মানুহে কিউ আৰ ক'ড স্কেন কৰি বা মোবাইল নম্বৰৰ জৰিয়তে, মুহূৰ্ততে টকা আদান-প্ৰদান কৰিব পাৰে। দোকান, বজাৰ, ৰেষ্টুৰেণ্ট প্ৰায় সকলো ঠাইতে ডিজিটেল পে'মেন্ট ব্যৱহাৰ কৰা হৈছে, ইয়াৰ ফলত লগত টকাৰ ওপৰত নিৰ্ভৰতা বহুত কমি গৈছে, সেইকাৰণে এতিয়া মানুহৰ দোকানত নগদ টকা বেছি পোৱা নাযায়। চব অনলাইন চিষ্টেম হৈ গৈছে পুৰা, আৰু তে ইয়াৰ লগত তুমি কি ভাবা?
হয়', তুমি ঠিকে কৈছা, আজিকালি সকলো বস্তুৰ টকা পইচা লেন দেন বোৰ অনলাইন হৈ যিটো ভাবে মানুহৰ বেংকত যাব লগীয়া নহয়, আৰু তেওঁলোকৰ সময়ো বাছে। ইয়াৰ লগতে মই কবিছিলো যে এ' টি এম ব্যৱস্থাই মানুহৰ জীৱন সহজ কৰি তুলিছে। চৌবিশ ঘন্টাত নগদ টকা উঠাব পৰা যায়, আগতে বেংকৰ সময় সীমিত আছিলে, কিন্তু এতিয়া যিকোনো সময়ত এই সুবিধা লাভ কৰিব পৰা যায়। আৰু মই ভাবো যে বেংকিং ব্যৱস্থাই ব্যৱসায় আৰু উদ্যোগৰ উন্নয়নৰ অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। নতুন উদ্যোগ আৰম্ভ কৰিবলৈ, মূল ধনৰ প্ৰয়োজ আহ প্ৰয়োজন হয় আৰু এই মূলধন অধিকাংশৰ ক্ষেত্ৰতে বেংকৰ পৰা লাভ কৰা হয়। এই ফয় ইয়াৰ ফলত কৰ্ম সংস্থাপন বৃদ্ধি পায় আৰু অৰ্থনীতি শক্তিশালী হয়। আমি দেখিব পাইছো যে, যেতিয়া কোনো এটা নতুন ব্যৱসায় আৰম্ভ কৰিব সময় হয় তেতিয়া এ' অধিক মূলধনৰ ব্যৱহাৰ দৰকাৰ হয়, আৰু সেই মূলধন তুমি মানুহে বেংকৰ পৰা ল'ব পাৰে আৰু বেংকৰ পৰা লৈ কেনে নতুন নতুন কৰ্ম সংস্থাপনবোৰ কৰিব পাৰে আৰু ইয়াৰ ফলত আমাৰ দেশৰ সমাজটোও বৃদ্ধি পাই আছে। আৰু চৰকাৰৰ বেংকিং ব্যৱস্থাৰ জৰিয়তে, বিভিন্ন কল্যাণমূলক আঁচনি ৰূপায়ন কৰে, যেনেকৈ ডি বি টি ব্যৱস্থা জড়িয়তে চৰকাৰী সাহাৰ্য্য বুজা গৈ এ নাগৰিকৰ এক একাউটত জমা কৰা হয়, ইয়াৰ ফলত মধ্য স মধ্যস্থতাকাৰী কৰ্মে আৰু স্বচ্ছতা বৃদ্ধি পাইছে। যেনেকা আমাৰ বেলেগ একো লেন-দেন বেয়া হোৱা নাই। আৰু ডাইৰেক্ট চৰকাৰে মানুহৰ বা জনসাধাৰণৰ বেংকত সহজ টকা দিব পাৰিছে, ইয়াৰ লগতে যদি কব যাওঁ যেনে কৈ ফাইনেঞ্চিয়েল ইনক্লুজন বা আৰ্থিক অন্তৰ্ভুক্তি বৰ্তমান সময়ত অতি গুৰুত্বপূৰ্ণ বিষয় সকলো মানুহে বেংকিং ব্যৱস্থাৰ এ আগ আওতালৈ আন আহ আনাটো অত্যন্ত প্ৰয়োজন গাঁও অঞ্চলৰ মানুহেও এতিয়া বেংকিং একাউণ্ট খুলিছে আৰু ডিজিটেল লেনদেন আৰম্ভ কৰিছে, তেওঁলোকও ডিজিটেলি পইচাবোৰ এ এজনৰ পৰা আনজনক দিব পাৰে, তেওঁলোকেও বেংকৰ পৰা লোন লয়। আৰু নিজৰ খেতি-বাঢ়িবোৰ আৰু ভাল কৰে আৰু মই এইটোও ভাবো যে বেংকিং ব্যৱস্থাত সুৰক্ষা অতি গুৰুত্বপূৰ্ণ, যেনেকে ডিজিটেল বেংকিংৰ বৃদ্ধিৰ লগে লগে উম চাইবাৰ অপৰাধি বৃদ্ধি পাইছে। সেয়েহে অ' টি পি পিন আৰু শক্তিশালী পাছৱৰ্ড ব্যৱহাৰ কৰাটো অত্যন্ত প্ৰয়োজনীয়। কাৰণ যদি বেংকৰ সেই এ জৰুৰী তথ্যবোৰ যদি বে-আইন হৈ কেনে কোনো এটা বেয়া মানুহৰ হাতত পৰে তেনেহ'লে তেওঁলোকৰ বেংকিঙৰ টকা- পইচা আছে, তেওঁলোকৰ সেইবোৰৰ বেয়া ব্যৱহাৰ হব আৰু সেইবোৰ অ ডকাইতি কৰা হব। যিটোৰ পৰা বাচিবৰ কাৰণে এই ডিজিটেল বেংকিঙৰ সময়ত তেওঁলোকে নিজৰ পাছৱৰ্ডবোৰ নিজৰ সেই ব্যৱস্থাবোৰৰ বহুত ভালকে ৰাখিব লাগে, তেওঁলোকে জানিব লাগে যে কেনেকৈ তেতিয়া সময়ত কাকো পিন দেখাব নালাগে আৰু অ টি পি টো কাকো দিব নালাগে। নিজৰ বেংকৰ ব্যৱস্থাটো যদি তেওঁলোকে সুৰক্ষিতভাৱে ৰাখে, নিজৰ একাউণ্টটো ভালদৰে যদি ব্যৱহাৰ কৰে, তেতিয়াহে তেওঁলোকে নিজৰ জীৱনত আৰু আগ বাঢ়িব পাৰিব। তোমাৰ কি মতামত এই বিষয়ে
হয় আৰু ইয়াৰ লগত গ্ৰাহকৰ সচেতনতা অত্যন্ত গুৰুত্বপূৰ্ণ, বহু সময়ত মানুহে ঠগ বাজিৰ চিকাৰ হয় আৰু কাৰণ তেওঁলোকে নিজৰ তথ্য সুৰক্ষিত ভাৱে ৰখা নাজানে, সেয়ে বেংকিং নিয়মিতভাৱে সচেতনতা বৃদ্ধি কৰাটো উচিত। আৰু মই ভাবো যে আগন্তক সময়ত বেংকিং ব্যৱস্থা অটো অধিক উন্নত হব। আৰ্তিফিচিয়েল ইণ্টেলিজেন্ঞ্চ, ব্লক চেইন আৰু ডিজিটেল কাৰেঞ্চিৰ দৰে প্ৰযুক্তিয়ে বেংকিং ক্ষেত্ৰত নতুন পৰিৱৰ্তন আনিব বুলি মই ভাবোঁ। কাৰণ বিশেষকৈ ব্লকছেন প্ৰযুক্তিয়ে প্লেন যেন অধিক সুৰক্ষিত আৰু স্বচ্ছ কৰি তুলিব পাৰে ইয়াৰ লগতে ডিজিটেল কাৰেন্সিয়ে নগদ টকাৰ বিকল্প হিচাপে গুৰু ত্ব, লাভ কৰিব আৰু মই ভাবো যে অট'মেটিক চিষ্টেম এই বেঙ্ককিং ব্যৱস্থাক অধিক দ্ৰুত আৰু নিখুঁত কৰি তুলিব, আৰু ইতিমধ্যে তুলিছেও। গ্ৰাহকৰ সেৱা উন্নত হৈছে আৰু, দূল- ভুলৰ সম্ভাৱনাও কমি গৈছে। আৰু ইয়াৰ লগত তে, বেঙ্ককিং ব্যৱস্থা এখন দেশত অৰ্থনৈতিক সিশ স্থিৰতা বজাই ৰাখিছে স্থিৰতা বজাই ৰাখিছে। যদি বেঙ্ককিং ব্যৱস্থা শক্তিশালী হয়, তেন্তে অৰ্থনীতিও সুদীৰ্ঘ হ'ব বুলি মই ভাবোঁ। আৰু, আৰু তুমি কি ক'বলে বিচাৰিছা?
হয়, তুমি ঠিক কৈছা বেঙ্ককিং আচলতে দেশৰ অৰ্থনীতিবোৰ যিটো স্থিৰতা আছে সেইটো বজাই ৰাখিছে। এই বেঙ্ককিং ব্যৱস্থা বোৰৰ সুবিধাৰ কাৰণে আজিকালি আমাৰ দেশে আৰু বেছি উন্নত মানে, উ-উন্নত হৈ আছে। আৰু আমাৰ দেশটো আগবাঢ়ি আহিছে। যেনেকুৱা বেঙ্ক কিঙৰ সেই আইবোৰ সঠিক ক্ৰয়ত আয় দিয়া আৰু সেই জনসাধাৰণক সঠিক পইচা ঘূৰাই দিয়া সময়মতে, আৰু তেওঁলোকক সঠিক হাৰত পইচা দিয়া। যে সেই আমাৰ দেশৰ বাবে বহুতো ভাল হৈছে। আৰু শেষত মই এইটোয়ও ক'ব বিচাৰিছোঁ যে বেঙ্ককিং ব্যৱস্থা আধুনিক জীৱনৰ এক অবিচ্ছেদ্য অংগ, ইয়াৰ সঠিক ব্যৱহাৰে ব্যক্তি সমাজ আৰু দেশ সকলোৰে উন্নয়ন সম্ভৱ। যদি ইয়াৰ সঠিক ব্যৱহাৰ কৰা হয় তেনেহলে সকলো বিলাক উন্নত হ'ব। তেওঁলোকে নিজৰ পইচাটো ঘৰতো নথই কিনে বেংকত থব পাৰে। যিটোৰ বিনিময়ত তেওঁলোকে ভাল সুদ পাব। আৰু নিজৰ সেই পইচা খিনি আৰু বেছি বঢ়াব পাৰিব, আৰু ভৱিষ্যতে তেওঁলোকৰ যেতিয়া দৰকাৰ পৰে তেতিয় ব্যৱহাৰ কৰিব। আজিকালি আমি বেংকত কিছুমান সুবিধা পাইছোঁ যেনেকৈ কৰিব পাৰে ফিক্সডিপজিট। সেই ফিক্সডিপজিট ব্যৱহাৰ কৰিলে জনসাধাৰণৰ কি হয় যে তেওঁলোকে নিজৰ এটা যিকোনো উম, পইচা কমোৱা কা-কাম কৰি অনা পইচাটো, তেওঁলোকে এটা সম তোমাৰ বাবে ডিপ'জিট কৰিব পাৰে আৰু বেংকত থব পাৰে। সেই সেই সময়সীমা শেষ হোৱাৰ পাছত বেংকে তেওঁলোকক অধিক হাৰত আৰু অধিক পইচা বা তাৰে দুগুণ পইচা হয়টো তেওঁলোকক ঘূৰাই দিয়ে। যিটোৰ সময়ত তেওঁলো যিটোৰ সময়ত তেওঁলোকৰ বহুতো ভাল হয়। আৰু এই বেংকিং ব্যৱস্থাই এটা সুবিধা আৰু দিছে যে তেওঁলোকে নিজৰ জীৱনৰ যিটো এল আই চি, বা যিটো জীৱনৰ ইঞ্চুৰেঞ্চ সেইটোৱও কৰিব পাৰে। সেই জীৱনৰ ইঞ্চুৰেঞ্চ যদি তেওঁলোকে বেংকৰ পৰা কৰে তেনেহলেও এ, তেওঁলোকৰ বহুতো ভাল হয়। বেংকৰ পৰা মাহে মাহে পইচাটো কাটি লয় আৰু সেই ইঞ্চুৰেঞ্চ ব্যৱস্থাটো তেওঁলোকে গ্ৰাহকসকলে পায়। আৰু অৱশেষত মই এইটোও ক'ম যে সচেতনতা আৰু সুৰক্ষা আৰু প্ৰযুক্তিৰ সঠিক ব্যৱহাৰৰ জৰিয়তে বেংকিং ব্যৱস্থাই এখন অধিক উন্নত আৰু আৰ্থিকভাৱে শক্তিশালী সমাজ গঢ়ি তুলিব। যদি সগ-সম্পূৰ্ণ সচেতনতা থাকে, আৰু সম্পূৰ্ণ সুৰক্ ক্ষ পায়, বেংকে যদি সম্পূৰ্ণ সুৰক্ষা দিয়ে সেই নিজৰ কাষ্টমাৰ্চক বা নিজৰ এই জনসাধাৰণক তেনেহলে সেই সমাজৰ যিটো বেংকিং ব্যৱস্থা আছে আৰু যিটো প্ৰযুক্তি আছে সমাজত সকলোৱে গম পাব আৰু সকলোৱে সেইটো ল'ব পাৰিব। আজিৰ বাবে আমাৰ কথা এইখিনিযতে থাকক। এই বেংকিং ব্যৱস্থাটো যাতে আমাৰ দেশত আৰু বেছি উন্নত হয় সেই লৈ সকলোৱে আলোচনা কৰাতো অধিক উচিত। ধন্যবাদ।